অ এনেই বহি আছো ৰবা তুমি?
এতিয়া মইয়ো এনে পৰি আছো ৰ বৰষুণ আহিছে আহিব ধৰিছে আৰু তাকেই এনে ঘৰতে বহি আছোঁ দিয়া
তাকে কলেজ পাতি যোৱা নাই নেকি?
কলেজ পাতিতো তোমাৰ পৰীক্ষাই গ'ল ন এতিয়া কলেজ বন্ধ দিয়া গ্ৰীষ্ম বন্ধ দিব আৰু ত' সেইকাৰণে যোৱা না আৰু তোমাৰ তুমি যাই আছ নে নাই?
নাই নাই মই যোৱাই নাই ৰবা
আচ্ছা বাকী খবৰ পাতি কেনে?
খবৰ পাতি ঠিকেই আৰু নতুনকে কলেজ জইন কৰিছো এবছৰ দুবছৰ গল এনে চলি আছে কিবা কিবি এনেকেই।
অ ঠিকে আছে দিয়া বাকী কলেজীয়া জীৱন ভালে চলি আছে নে নে কিবা সমস্যাৰ সৃষ্টি পাইছে আৰু কলেজীয়া জীৱনত মানে বিদ্যালয় জীৱনতকে আৰু কিবা সমস্যা পাইছে নেকি এনে
কলেজীয়া জীৱনটোতো কিমান ধুনীয়া সেই কথা আৰু ভাবিব ভাল লাগিছিলে মানে ভাবিয়ে ভাল লাগে যে সেই ধুনীয়া জীৱনটো কেনেকুৱা ধৰণৰ হব বা কেনেকুৱা নহব সেইটো চবৰ এটা কল্পনা থাকে হয়তো কেতিয়াবা সেই কল্পনাৰ দেশখন হয় তো নহ'বও পাৰে কলেজত কিন্তু ভালেই লাগিছে বেয়া লগা নাই আৰু বিদ্যালয়ৰ জীৱনৰ কথা ক'বলৈ গ'লে বা কলেজৰ জীৱনৰ কথা একেলগে সোঁৱৰিবলৈ গ'লে হয়তো দুটা জীৱনে একেবাৰে পৃথক কিন্তু তুমিও জানা ময়ো জানো কিন্তু হয়তো আমাৰ কলেজত অধিক স্বাধীনতা পাওঁ নতুন বন্ধু পাওঁ নিজৰ দায়িত্বও বেছি হয় কিন্তু বিদ্যালয়ত শিক্ষকসকলৰ দৰে আমাৰ মৰম আমাক সদায় যেনেকে পঢ়া শুনা কৰিবলৈ খবৰ লৈছিল কিন্তু এতিয়া কলেজীয়া জীৱনত সেইটো নিজেই ঠিক কৰিব লাগে যে ব্যৱহাৰ কৰিব লাগিব। সময় নিজে সদ ব্যয়বহাৰ কৰিব লাগিব কলেজৰ শিক্ষকে হয়তো আমাক সেইবিলাক হয়তো খবৰ নলয় কিন্তু বিদ্যালয়ত যেনেকে খবৰ লৈছিল কিন্তু কলেজৰ জীৱনৰ স্বাধীনতা আছে লগতে শৃংখলাও প্ৰয়োজন দিয়াচোন যদি আমি সময় নষ্ট কৰো তেন্তে পৰীক্ষাৰ সময়ত বহুত সমস্যা হয় সেইতো আমি জানোৱে দিয়াচোন পিছে তোমাৰ কেনেকুৱা গৈ আছে কলেজীয়া জীৱন
মোৰো তোমাৰ ঠিকে যাই আছে দে তোমাৰ কি ক'ম আৰু চলি আছে আৰু মানে তোমাৰ যিটো তোমাৰ বিদ্যালয়ৰ যিটো জীৱন আছে সেই জীৱনতকে অলপ কমেই দিয়ে আৰু ক'বলৈ গলে মানে ইয়াতে আৰু কলে জীৱনত তোমাৰ কি হয় অহ সদায় যোৱা নাযায় ন তোমাৰ কেতিয়াবা কেতিয়াবা যোৱা যায় এনেকুৱা আৰু যিহেতু এটা স্নাতক ডিগ্ৰী হয় আৰু স্নাতক ডিগ্ৰী বা তোমাৰ ডিগ্ৰীত ইমান জোৱা নাই তুমি ইমান এটা গুৰুত্ব দিয়া নাযায় তোমাৰ এনে আৰু এনে আৰু যোৱা হয় আৰু মানে এনে আৰু কিবা এটা কৰিবলৈ যোৱা হয় ত মই মোৰ মই ইমান এটা ভাল পোৱা নাই আৰু কলেজ জীৱন বাকী ভালতো বাকীখিনি লাগিছে। দিয়াচোন মানে নতুন নতুন লগৰ পাইছোঁ নতুন নতুন চিনাকি হৈছে অ সেনেকুৱা আৰু মানে এনেও লগ অ সেইটোৰ কাৰণে ভাল লাগিছে। বাকীতো ঠিকে চলি আছে দিয়া।
তাকে কলেজৰ জীৱন মানে অকল পঢ়া শুনাই নহয় দিয়াচোন বিভিন্ন সংস্কতিক অনুষ্ঠান সাংস্কৃতিক অনু- ষ্ঠান খেল ধেমালি আলোচনা সভা আৰু প্ৰতিযোগিতা এইবিলাকো আছে দিয়াচোন তাৰপিছত এইবিলাকত অন্তত ত' যদি আমি অংশগ্ৰহণ লওঁ আত্মবিশ্বাসো বৃদ্ধি হয় বা মঞ্চত কথা কোৱা বা গান গোৱা নৃত্য কৰা অভিনয় কৰা খেল ধেমালিৰ লগ তো জড়িত হলে বহু কথা আমি শিকিব পাৰোঁ এইবিলাকৰ পৰা। পিছে কলেজৰ বাৰ্ষিক উৎ- সৱ সমূহ গল নে নাই তোমালোকৰ?
আমাৰ বাৰ্ষিক উৎসৱ গ'ল ৰ বা তৃতীয়বাৰ্ষিক গ'ল ত এতিয়াতো তোমাৰ এ এতিয়াতো নাই বাৰু গ'ল বহুত দিন হৈ গ'ল আৰু তোমালোকৰ গ'ল নে নাই
আমাৰ গ'ল বাৰু উম তাত কিবা-কিবিহত- অংশগ্ৰহণ কৰিলো বৰ- ভাল লাগিল নতুন এখন কলেজত যায়, নতুন এটা জীৱনত নতুন- এটা এখন নতুন নতুন এখন ষ্টেজত মানে মঞ্চ এখনত যেনে- কৈ- এনেকৈ মানে উপস্থিত নিজকেও- উপস্থাপ কৰিম বুলি ভবা নাছিলো। আৰু কলেজৰ জীৱনত নতুন, নতুন বন্ধুসকলৰ পৰাই যে ইমান উৎসাহ পাম বা ইমান সহযোগিতা পাম সেইটোও ভবা নাছিলো। ভাল লাগিল নতুন, নতুন কথাবোৰ শিকিলো বা নতুন, নতুন এটা অনুষ্ঠানত উপভোগ মানে জড়িত হৈ- ভাল লাগিছে।
অ মইও তোমাৰ অংশগ্ৰহণ কৰিছিলো ৰবা প্ৰতিযোগিতা বিলাকত নাপালো আৰু দিয়াচোন মানে ভাল লাগিল কিন্তু অংশগ্ৰহণ কৰি যিটো তোমাৰ অহ যিটো ভাল লাগিছিল। সেইটো ভাল লগাটো তুমি বুজাব নোৱাৰা ন। ত' সেইটোতো তোৰ লাগি থাকিব। তোমাৰ সেইটো- যিহেতু লগৰ লগত তোমাৰ খেলা- ধলা কৰা বা অন্যান্য যিবিলাক সাংস্কৃতিক আছে। সেইবিলাকত তোমাৰ সেইবিলাক চোৱা বেলেগৰ মানে নাচা বা গীত চোৱা সেইবিলাক। কলেজতো জানাই আৰু কিমান, কিমান মানে তোমাৰ- অনুষ্ঠান হয়। সেইবিলাক অনুষ্ঠান- ভাল লাগে আৰু। কলেজৰ জীৱন বাৰু সেইটো ভাল তোমাৰ মানে অনুষ্ঠান তুমি চাই থাকিব পাৰিবা। আৰু সদায় হৈ থাকে বা যোনে তোমাৰ সাংস্কৃতিক বিষয়ৰ ওপৰত বেছি গুৰুত্ব তাৰ কাৰণে বাৰু কলেজৰ জীৱনতটো ভাল। বাকী আমি যিহেতু ইমান সাংস্কৃতিক বিষয়ত মানে আৰু মই আৰু ক'বলৈ গলে মই ইমান- নাজানো বা মই তোমাৰ ইমান এটা গুৰুত্ব মানে, গুৰুত্ব মানে কি বুলি কলে মানে ইণ্টাৰেষ্ট এটা' নাই আৰু কবলৈ গলে। মানে যিটো থাকিব লাগে আৰু সেইটো নাই। সেইকাৰণে মই আৰু এইবিলাক চাবলৈ নাযাওঁ আৰু খেলা- ধূলা বিলাক আৰু চাওঁ আৰু সেইয়াই আৰু।
হয় দিয়া। আৰু কলেজত নতুন বান্ধ, বন্ধু-বান্ধৱী পায়ো মানে ভাল লাগিল আৰু যিহেটো ভাল বন্ধু-বান্ধৱী জীৱনৰ এক মূল্যবান সম্পদ। আৰু ভাল বন্ধুৱে আমাক পঢ়াত সহায় কৰে বা ভূল পথৰ পৰা আঁতৰাই ৰাখে ত' দুখত সহায় কৰে সাহস দিয়ে। ত' তেনেকোৱা কেইজনমান বন্ধু পোৱাতো হয়তো আমি কেতিয়াবা কলেজীয়া জীৱনতো পাওঁ। তুমি পালানে কোনোবা-
অ অ পাইছিলো ৰবা এজনী। এজনীয়ে পাইছো ৰবা ভালে বন্ধু দিয়া। খালি অলপ মানে বেছি, অলপ মানে বেছি বকি থাকে আৰু কবলৈ গলে। তাৰ পাৰ্চনেলিটি কবলৈ গ'লে আৰু- অলপ লগাতকে বেছি বকে। কিন্তু হলো চলি যায় আৰু কেতিয়াবা, কেতিয়াবা। কেতিয়াবা এনেকোৱা এজন বান্ধৱী লাগে আৰু জীৱনত। সকলোবোৰ কথা পাতিব পাৰি। আৰু সেইয়াই আৰু দিয়া কি ক'বা আৰু। বাকী তুমি- কিবা পাৰ্থক্য পাইছেনে কলেজৰ জীৱন আৰু বিদ্যালয়ৰ যিটো জীৱন আছে তাৰে মাজত?
অঁ কলেজীয়া জীৱন আৰু বিদ্যালয়ৰ জীৱনৰ মাজত পাৰ্থক্য বিচাৰিবলৈ হ'লে কলেজীয়া জীৱনৰ যোনটো এটা উন্মাদনা বা যোনটো এটা আমাৰ উৎসাহ কিন্তু- সেইটো যোনটো আমাৰ- বিদ্যালয়ৰ জীৱনৰ যোনটো আমাৰ- এটা স্মৃতি বা জীৱনৰ যোনটো বিদ্যালয়ৰ জীৱনৰ যোনটো এটা মানে আমাৰ মনৰ যোনবিলাক মৰম বা সেইবিলাক ভাল লগা মুহূৰ্তবোৰ সেইবিলাক হয়তো আমি একে কৰিব নোৱাৰো। কাৰণ কলেজৰ জীৱনত হয়তো আমি এটা বা দুটা- টা বস্তুৰ সৈতে আমি সাঙুৰ খাই থাকো। আৰু বিদ্যালয় জীৱনত হয়তো আমি গোটেই এখন বিদ্যালয় বা গোটেই এগাৰ্লচ ষ্টুডেন্ট ধৰিলে বহুতো লগৰ লগত থাকিব পাৰো। কিন্তু হয়তো কলেজ জীৱনত সেইটো নাপাওঁ। আৰু কাৰ বিশেষকৈ ক'বলৈ গ'লে- কলেজৰ জীৱনত যিহেতু আমাৰ মোবাইল ফোনটো হাততে থাকে। আৰু সামাজিক মাধ্যমৰো- ব্যৱহাৰ বেছি হয়। ত' তাৰ ফলতো হয়তো আমি কিছুমান বস্তু আমি হেৰুৱাব লগা হয় স কলেজীয়া জীৱনত। আৰু মোবাইল ফোনৰ পৰা শিক্ষা উপযোগী হ'ব পাৰে কিন্তু এনেকোৱাও নহয়- অ মবাইল ফোনৰ জৰিয়তে আমি সকলোখিনি- কৰিব পাৰো। এতিয়া আমি বিদ্যালয় জীৱনত আমি আগতে আহ কোনোবা এজন বন্ধু-বান্ধৱীক আঁহ ধৰি লোৱা আমি স্কুললৈ নগলে বা বিদ্যালয়লৈ নগলে আমি গোটেই বস্তু খিনি কি' কি গৃহ কাৰ্য দিছে বা কি' কি শ্ৰেণী কাৰ্য দিছে সেইখিনি আমি তেখেতসকলৰ পৰা ল'ব লাগিছিল লগৰ বিলাকৰ পৰা কিন্তু এতিয়া হয়তো আমি সেইখিনি নল'লেও হয় কাৰণ আমাৰ লগত মোবাইল ফোনতটো থাকেই। ত' আমি সেইটোৰ জৰিয়তে গোটেইখিনি মানে ফটো মাৰিয়ে লগত লৈ আহিব পাৰো। কিন্তু আগতে হয়তো আমি বহিখন আনিব লাগিছিল। ল লিখিব লাগিছিল। লিখি- কিনি হয়তো আমি কৰিব লাগিছিল। এইবিলাকৰো পাৰ্থক্য। ক আছে দিয়াচোন আৰু বহুত কিবা কিবি আছে। সেনেকে ক'বলৈ গ'লে। তোমাৰ মতে কি ভাবা পাৰ্থক্য?
মোৰ মতে তোমাৰ কবলৈ গলে, মোৰো সেই দিয়া তোমাৰ যিটো মানে বিদ্য়ালয়ৰ সময়ত যিটো তোমাৰ এটা হাঁহি ফূৰ্তি বা ধেমালি কৰা হৈছিল, সেইটো কলেজৰ জীৱনত কৰা নাযায় আৰু। কাৰণ তোমাৰ কলেজৰ জীৱনত তোমাৰ অলপ মানে ডাঙৰ ডাঙৰ হৈ যোৱা ন। ত ডাঙৰ হলে তোমাৰ যিটো তোমাৰ নিজৰ চিন্তা ধাৰা, সেই চিন্তা ধাৰাটো অলপ সলনি হৈ যায়। ত কিন্তু স্কুলৰ জীৱনত নাছিল দিয়াচোন স্কুলৰ জীৱনত আৰু পঢ়িব লাগে তাৰপিছত খাব লাগে স্কুল যাব লাগে স্কুলত লগৰ লগত এনেকুৱা ধেমালি কৰিব লাগে সেনেকুৱা আৰু। ত কিন্তু কলেজৰ জীৱন। নহয় ন তোমাৰ যি কাম কৰিব নোৱাৰা ন। বা তোমাৰ ধৰি লোৱা কলেজতে হওক, বহুতো নিয়ম থাকে ন। বা তোমাৰ কলেজৰ যিটো পৰিৱেশ সেই পৰিৱেশটো স্কুলৰ দৰে নহয় ন, তটো তোমাৰ কলেজত সকলোবোৰ মানুহক চিনিও নোপোৱা তুমি ত আৰু তোমাৰ কি বুলি। আৰু যিটো বিদ্যয়ালয়ত যি। যিটো তোমাৰ পৰিৱেশ সেইটো পৰিৱেশটো কলেজত নাপাও ন। আৰু বিদ্যালয়ত তোমাৰ প্ৰত্যকজন ছাত্ৰ হওঁক বা ছাত্ৰী হওক তোমাক চিনি পাই ল'ৰা ছোৱালী তোমাক চিনি হাবা বা তুমি বেলেগক চিনি হাবা ত কিন্তু কলেজত তোমাকতো প্ৰত্যেকটোৱে চিনি নাপায় ন। ত' সেইবিলাকে আৰু। বাকী তোমাৰ আৰু ক'বলৈ গ'লে এতিয়া, তোমাৰ যিটো কলা তুমি মোবাইল ফোনৰ যিটো এতিয়া সুবিধা হৈছে সেইটোতো আগতে নাছিলে চুন। এতিয়া তুমি কলেজ নগলে তুমি মোবাইলতে সকলোবোৰ তথ্য পাই থাকিবা আগতে আগৰ সময়ত। নাছিল দিয়াচোন বাৰু। এই দিয়া আৰু কি কবা আৰু?
তাকে আৰু কলেজৰ জীৱন হৈছে সপোন দেখা বা সপোনৰ বাবে চেষ্টা কৰাৰ নিজৰ ব্ক্তিত্ব গঢ়ি তোলাৰ এক মূল্যবান সময়। আৰু যদি আমি সেই সময়খিনিতে যদি আমি অলপ বিফলেতি কৰোঁ তেনেহলে হয়তো আমাৰ। জীৱনত কিছুমান ঘাত বিঘাত মানে আহি জন্মিব পাৰে। আৰু শৃংখলা আৰু সৎ পথে হয়তো আমাৰ সফলতাৰ ভিত্তি হব পাৰে দিয়াচোন। যদি আমি নিজকে শৃংখলাবদ্ধ কৰি ৰাখো নিজকে যদি আমি মানে এটা সঠিক পথত আগবঢ়াই নিওঁ তেন্তে হয়। আমি এটা ভাল কাম। কৰিব বা ভাল এটা জীৱন গঢ়িব পাৰো, এটা কলেজৰ জীৱনৰ পৰা।
আৰু তেনেকুৱাই দিয়াচোন আৰু কলেজীয়া জীৱনত সমাজৰ প্ৰতিও দায়িত্ব শিকিব লাগে। আমি শিকো বা কলেজীয়া সময়ত যিহেতু আমি বিদ্যালয়ৰ জীৱনত। সেই বস্তু খিনি শিকিবো পাৰো কাৰণ আমি তেতিয়া সৰু হৈ থাকোতো, ত কিন্তু আমি কলেজৰ জীৱনত এটা সমাজৰ প্ৰতি আমাৰ যিটো দায়িত্ব, আমি সেইবিলাক শিকো আৰু। আৰু কলেজৰ জীৱনত শিকোৱাও হয় তেনেধৰণে যেনেদৰে গছ পুলি ৰোপন বা স্বচ্ছতা অভিযান। ৰক্তদান শিবিৰ। সৃষ্টি। তাৰ পিছত দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ সহায়, পৰিৱেশ সংৰক্ষণ। আদি সকলো কামত অংশ ল'ব। পাৰোঁ আমি কলেগীয়া জীৱনৰ সময়ত। আৰু কি ক'বা আৰু? কলেজৰ জীৱন বুলি ক'লে এটা সুমধুৰ সপোন আৰু যে। তটা সপোন বুকুত বান্ধি। লৈ আমি কলেজীয়া। মনত অ ফৰ্তি হ আৰু তাৰ পৰাই ওলাই আহো। তাকে দিয়া কলেজৰ জীৱনত। কথা কবলৈ গলে শেষ নহব আজিলৈ এৰিছো।
অহ হ'ব দিয়া আজিলৈ এৰিছোঁ।